অঁ শুনিছা ন অঁ হেৰি তুমি মানে এয়া তুমি এইট্টি ৰুপিজ পাবা আৰু মই মানে হাণ্ড্ৰেড কাম কাৰ কিয় মই কৰিছো নাই এতিয়া
আহ তো মোৰ অপশনটোো আনাই ঘ ঘণ্টা নেলাগে
অপশচনটো তোমাৰ আহিব তুমি এতিয়াহে কমপ্লিট কৰিলা যে অঁ এইকাৰণে কিন্তু কিন্তু তুমি তাত পে'মেণ্টৰ অপচন এটা দেখা পাবা এই কোনাৰ ছাইডত দেখিছীলানে পেমেট্ট বুলি ক্লিক কৰিলে মানে তোমাৰ সেই অঁ এটা অপচন আছে তাত এটা ইউ পি আই আৰু এটা বেংকৰ তুমি তাতে বেকত থৈ দিও তোমাৰ ডাইৰেক বেং ট্ৰেন্সফাৰ হ'ব পাৰে নহ'লে ইউ পি আই আই ডি দিলে ইউ পি আইত পইচাটো আহিব তুমি জুনটো অপশন ভাল পোৱােইটোতে্ তোমাৰ পেমেনট তটো হে কৰি ল'বা তাৰ পিছত এ সেনো আৰু তোমাৰ এটা কাম কৰিবা এই ঋচি বুলি মানে গ্ৰুপত নাম্বাৰটো আছে সেই ল'ৰাটোক তুমি এবাৰ তোমাৰ নামটো আৰু অঁ তোমাৰ নামটো দি পেলাই কৈ দিবা যে মই এইটো কৰিলো মোৰ পঠাব লাগে যে তুমি পঠিয়াই দিবা বুলি ক'বা এতিয়া মানে সি হেৰিত পঠিয়াই দিলে তোমাৰ পতককে এইটো হৈ যাব পাৰে ফোন কৰা অপচন আহি যাব পাৰে এ মই মানে যোৱাকালি কমপ্লিট কৰিলো ন সেইকাৰণে মোৰ এতিয়ালৈকে আহি গ'ল।
অ তাকেটো
অ অ। আৰু এইটো। ফ ফ্ৰদ নহ'ব জানে লাগে।
অ ক'ৰ পা পালা তুমি
এইটো সেই কলো ন মই আমাৰ এই কি কয় এইখন আৰ্য বিদ্যাপীঠৰ মোৰ কলেজত পঢ়ে সি মোতকে জুনিয়ৰে বাৰু সি লৰাটো আহ সেনেকে তাৰ মানে এনেকে পালো ষ্টেটাছ সেনেকে মানে এটা নতুন এটা সেইটো মানে কাম এনেকে এপ এপ্লিকেশ্যন এ আজিকালি জানাই নে এ আই কে বিলাক ডাটাবিলাক আমি মানুহেই দিব লাগিব না ফাষ্ট। তাৰপিছত আৰু এয়াই। আমাৰ কাম বিলাক লৈ ল'ব। এতিয়া মানে আহ সে নে। কোৱা টাইপৰ এই বস্তুটো ত' আৰু মানে এনেকুৱা প্লে তাত পোৱা মেক্সিমাম বস্তু তুমি বিশ্বাস কৰিব পাৰা প্লে ষ্টৰত' মানে যি বস্তু তুমি এনেুকোৱা ফালটো ফ্ৰদগিৰি এনেকুৱা বস্তু তুমি নোপোৱাই। প্লে'ষ্ট'ৰ পৰা যদি ইনষ্টল কৰিছা। তোমাৰ মানে এইটো বিশ্বাস কৰিব পাৰি। আৰু
উম গম পাইছোঁ।
বাকী এতিয়া তাত ইয়াতে মানে এপটোত তিনিটা কেটেগৰীৰ ওপৰত ডিছকাছ কৰিবৰ কাৰণে দিছে। ভ্ৰমণ মানে ঘূৰা ফুৰা খাদ্য। সুত আৰু সেনেকোৱা টাইপৰে মানে আৰু আৰু কিন্তু মানে সেই তোমাৰ আহ বেয়া গালি গালাজ সেই বিলাক মানে ৱাৰ্নিং দি থইছে। কিবা গলি গালাজ তাৰপিছত। তাত আৰু আ তোমাৰ পাৰচ পাৰ্চনেল ডিটেইলচ। আয় এনেকুৱা নাম্বাৰছ চাম্বাৰ কিবা এনেকুৱা সেইবিলাক ক মানে বাকী তুমি যি কথা পাতা ভালদৰে সেইবিলাক মানে হে কৰি গৈছে। বাকী কালি কি কৰিম বুলত কালিত কালি কি আছে এক্সাৰচাইজ জিমত?
কালি কি কৰিম চেষ্ট মাৰিম।
অ অ
ছাতি এ
উম-উম
ছাতি লব লাগিব
মানে মই ভাবিলো বোলো ঘৰতে যদি এনেকে এনেই ত কথা পতা যায়েই যি টি এনে নৰ্মেল ফোন কলত। যদি যদি হয় সঁচাকৈ তেতিয়া হ'লে ত বহুত ভাল কথ কথা আহ লৰ এইটো মোৰ ফ্ৰেণ্ডজনে যে দেখছ নাই হেৰিখিনি দিছিলে। সি পাইছেও সেইখিনি। উম', পাইছে-পাইছে পোৱা কাৰণেতো মোক সেনেকে হেৰি কৰিলে আমাৰ গ্ৰুপটোত দিছে।
ঠিকে বেয়া নহয় কিন্তু ন।
অ', বেয়া নহয়।
উম',
এটা দিনত মানে এই যে ফাৰ্ষ্ট ফোন কলটো তোমাক মই কৰিলোঁ। সেইটোত দা মই কিন্তু মোৰ সেই টো এনেই গ'ল সেইটো গোটেইখিনি অপচন মই টিক চিলেক্ট কৰিব লগা হৈছে। সেইটোতো মোৰ এনেই এটাই এনেই গল। সেইকাণে এইটো মানে এইটো ভালকে এতিয়া চাৰি মিনিট মান হ'ব হলে। আৰু পাঁচ মিনিট, চাৰি মিনিট হলে পাঁচ মিনিট খেদালে আৰু হৈ গল।
এই বাবা ফোনটো যদি তুমি এনে থৈ দিয়া ময়ো ফোনটো এনে থৈ দিও সেকে দ খেললে নহ'ব।
অ', নাই-নাই সেইটো বস্তু নহ'ব। আটো অ', নে সেনেকুৱাকে নহব বা কনভাৰ্চন চলি থাকিব লাগিব আৰু কৈছে ওপৰা-ওপৰি, ত কো মানে আৰু যেতিয়া ধৰা মইে কৈছো তুমিও ওপৰাওপৰিকে কিবা কৈ দিলা সেইটোও মানে সিহঁতৰ অলপমান হেৰি হয় মানে এইটো এ আই বেষ্ট ৱৰ্ক যে এ আই মানে এইবিলাক দাঁ তাবিলাক সিহঁতে ল'ব না বোলে দুজন বন্ধুৰ মাজত এ ধৰা ভ্ৰমণৰ ৰূপত কেনেকুৱা ধৰণৰ কথা বতৰা বা কিবা জিম ৰিলেটেডে হওক কেনেকুৱা কথা বতৰা আছে সেইবিলাক ডাটাাবিলাক ইয়াতে লব লৈ পৰিলে পিছত তিহঁতে কিবাকিবি কাম কৰিব আৰু বাকী কোৱা বন কৰা এতিয়া
আজি ক'ত বন্ধ দেখোনম হা হা
শুনিছা নে
অ শুনি আছো গাঁৱত নোযোৱা নেকি সুধিছোঁ হেল্ল'
হেল্ল' শুঞ্চু
অ মই শুনি আছো কিয় গাঁৱত নোযোৱা নেকি একেদিনত অ জিপি গৰমো বহুত না ঘুৰা ফুৰা কৰিব দিগদাৰ
বাদ্য গৰম থাকেটো
অ এই যে এক্সাৰচাইজ নকৰিলও ক্ৰিয়েটিন প্ৰ'টিনটো খাই থাকিব লাগে ন
অ খাই থাকিব চান্দে খাব পৰা চান্দে ল'বা
অ অ আজিতো ধৰা একো মানে ৱৰ্কআউট কৰা নাই খাব পাৰি আজিও
অ পাৰি
আচ্ছা অ অঁ অঁ আজি মোৰ ইভিনিং আজিৰপা ইভিনিং ডিউটি আছে ৰ'বা একপাক আহা যদি আহিবা ইভিনিঙত।
বাহু চাও ৰবচোন
নহলে হেৰি কৰিবা তুমি অ ন তা কটামানলৈকে যদি অলপ আগবাঢ়ি অ আহা তেতিয়া মই তোমাক ইয়াৰ পৰা লৈ যাব পাৰিম।
চাব দেন চাই লওঁ আজি পৰা ইভিনিং নেকি! কালি উছাই আহ নি
আহ এই গোটেই সপ্তাহটো মানে ইভিনিং আছে আমাৰ ফেন ক্লাবৰ জুবিন গাৰ্গে ফেন ক্লাবৰ ফালৰ পৰা এৰি সোণাপুৰত প্ৰগ্ৰেম পাতিছে ৰবা এই ষ্টেটাছটো দেখিছিলে না মোৰ যোন ৰাভা দিৱস উপলক্ষে
বা
আহ ওলাবা তালে
চাৰিটাৰ পৰা
আহ চাৰিটাৰ চব ভাল ভাল এইবিলাক সেই গৰিমা বৌ ঘৰত‌ আহিব ছিংগাৰবিলাক আহিব আহ অ অ কিমান মাহ হ'ল এতিয়া সেই জিমৰ ই গৰ্জন ইই তুমি জইন কৰা
এই এপ্ৰিলৰ এপ্ৰিল মে জুন দুই মাহ
দুই মাহ হ'ল ন কমপ্লিট
তোমাৰ কিমান তে বাৰবা
এই আঠ তাৰিখত তোমাৰ দুই মাহ কম্পিলিত হ'ব
কমপ্লিট হ'ব হ তোমাৰ ইমান
মোৰ তুমি আহা তুমি অহাৰ দেৰ মাহ দুই মাহ আগত মই জইন কৰিছোঁ মোৰ সেই হিচাপে চাৰি মাহ হ'ল আৰু
চাৰী মানা
উম উম তুমি অহা দুইমাহমান আগত মই জইন কৰিলোঁ এইটোত আৰু বাকী চাৰিআল জিম পইন্টতো এনেকে বহুত গেপ হৈ হৈ গৈছো আৰু এনেকে মাজতে অ
সগদ চাম
প এই যাব হ'ল দেই আ আহ সাত সাত মিনিট টাইম হৈ গ'ল
অ সাত মিনিট থাক আৰু তিনি মিনিট ন
আৰু তিনি তিনি মিনিট কিবাকৈ খেদালে তাৰপিছত তুমি পে'মেণ্ট ধুনীয়াকৈ আশী টকা দেখা পাবা মই এশ টকা দেখা পাম পইচাতো শিকি ললা তাৰ পিছতে আৰু তুমিও এনেকে কল কৰি পেলাই কৰিব পাৰিবা
উম উম থাকে উ ভালে
কিবা ক আৰু
তাত আৰু পুঠনা
প্ৰটিন মই তাবেত এই ইটো দি যদি ভগৱানে অলপ আশীৰ্বাদ এইটোদি যদি অকণমান অ অ তেতিয়াহ'লে প্ৰতিদিন এটা দাম যদি পঁচিছশ তিনি হাজাৰ মান ল'ব ন
অ দুই কেজি মান ললে পঁচিশশ মান হব ত তলত নাপায় এনেকে দুই কেজি তলত দুহেজাৰ তলত নাপাবা
অ দুই কেজি আৰু কি চাৰি কেজি থাকে নেকি?
অ এক কেজি থাকে এক কেজিত তোমাৰ কিমান হ'ব। দি হৈ এই একমাহ মান যাব চাগে।
অ অ ল'লে অ ল'লে দুই কেজি মানে লৈ ল'ব লাগে তাৰ মানে ভাল ৰিজাল্টটো পোৱা যায়। দুই মাহ মান চলি যায় অ কিন্তু আমাৰ সেই জিমত যে ৰাখি সৈয়াত ব্ৰেণ্ড কেইটা ভালেই ন হ আহ আহ এটা সেইদিনা সেইদিনা যে আমি সুধিলো কিয় পইচ ত্ৰিছশ ক'লে তিনি হেজাৰ ক'লে না মাচল মাচল ব্লেছ মাচল ব্লেচটো অলপ দামটো বেছি। অ সেইটোত বোলে ডিচকাউন্ট। দিব নোৱাৰে বোলে সেইটোত
উম এই বিগনেচৰ চলীটা আছে ভাল ক্ৰীয়েটিনৰ এই তোমাৰ সেইটো আছে এই ৱেলভাৰ্চ। ক্ৰিয়েটিনি আম।
অ অ অ
সেইটো ভাল কিন্তু দাম আছে সেইটো।
অ
পাঁচশ টকাত তোমাৰ হেৰি মানেটো এশ গ্ৰাম মানে আছে এশ বাইশ গ্ৰাম
অ অ
এইটোতো দাম অলপ বেছি
অ আজি ঘৰত খানা কি খানা চনৰে হব
নাই মাছ মাছ আনিছে এই লটাটা বজাত মাছটো দেওবাৰে খোৱা যায়ে।
হয় আমাৰ। সেই যোৱাকালি মানে মাংস বনাইছিল ৰবা সেই তাৰে। আছেই গৰম কৰি থৈ দিছে। তেই হহ এই আজি মানে আমাৰ সেই ৰাস্তাৰ কাম কৰিব মানুহ কিবা জেচিপি চেচিপি লগাইছেই। ৰাস্তা বনাব বোলে আজি অ অ সেই তলৰ মেইন ৰোডটো অলপ পানী চানী জমা হয়তো।
উ ভাল দ কল হল
ত ব নাপা উম চব ৰাস্তা হৈ গল আমাৰ এইটোয়ে মানে এই পাছ মিনিট
উম
হৈ গলে ভাল আৰু
বঢ়িয়া উম নাইন দহ মিনিট থোৱা নাই ন কাৰণ
এই আৰুৱা সেই কি কয় আধা মিনিট আধা মিনিট মান আছে এক মিনিট দছ মিনিট চাৰে অহ দছ চাৰে দছ মিনিট মান হোৱাৰ পিছত হি কৰি দিম। অ হ'। তই ইভিনিং এই এ এ এ আহিবা যদি পাৰা।
উম চাম দে।
অ অ।
চাওঁ। ৰাজা পা ফোন কৰিছিল নেকি ৰাজাই
ৰা অ ৰা জাইটো সেই তেতিয়াই সেনেকে কৰিল যে মোক। সুধি লৈছে আগত বোলে আজি জিম যা অ যাবা নেকি? পিছে মই যাম বুলি ক'লো কবাত কৈছে বোলে আজি বন্ধু বোলে তাক দাদা তাৰ দাদাকক কৈছে। আমাৰ সেই ভাৰ্গৱ তেন আৰ যে সি কৈছে অ অ।
আতচ্ছা।
নামটো।
উম চি
নাম মানিছ কৈব হয় নেছলাম পা গেলে না।
অ মেনচন কৰিব নোৱাৰি নি?
কৈছিল আৰু তা হাইডল গ'লে এটা হেৰি কৰি চাও ন?
দে তই হ'ব দে কাটি অহ কাটি দেয় আ